কি কৰিছা?
কি কৰিছা মানে আছো, এইয়া তোমাৰ হেৰি গৈছিলো মই অলপ ওলাই গৈছিলো মানুহ এটাৰ ওচৰত লগ কৰিব গৈছিলো। এই কাগজ এখনৰ কাৰণে, কাগজ এখনৰ কাৰণে এতিয়া আহিলো দিয়, কাগজ চনৰ কামতটো বৰ মোক একে একমাহ সুচোৰালে বুজিছানে
অহ
অ এতিয়া তোমাৰ তাকে আজি, অ এই তোমাৰ তাৰপিছত তোমাৰ কি হল আজি পেলাই আনিলোগে আনি পেলাই এতিয়া মানে অলপ ঘৰত বহিছো বহি পেলাই উ বা এনেকুৱ লাগিছে মনতো আজি অলপ পাতল পাতল লাগিছে, নহলে এইকেইিনোৰ টোপনি আহা নাচিলে নাই মোৰ মানে আৰ্জেন্ট কাগজ খন লাগে যে
অ সেই সেনেকুৱাত হয়য়ে দিয়া টোপনি-চোপনি নাহে, ভয় লাগি থাকে নহ হয় বা নহয় কি হৈ থাকে, উম
বাকী ভাল খবৰ খাতি, খবৰ খাতি ভাল? অ ভালেই দিয়া, অ মাঁহতৰ ভালনে?
ভাল ভাল। তোমালোকৰ?
আমাৰ ভালে দিয়া, আছো দিয়া।
ভাত কিহে খালা?
এ ভাত তোমাৰ হেৰি এই আজি একো নাই দিয়া, এই আলু-আলু পিটিকা কৰিলে নাই ।আৰু দালিয়ে আলু পিটিকা দালিয়ে আৰু একোৱে নাই দিয়া, ঘৰত মানে মাছ-মাংস একোৱে নাই।
নাই খাবও মন নাযায়।
অ হয় দিয়া, তুমি কি দি খালা?
অ মই হেৰি অ আজি দালি বনালে কঁঠাল গুটি ভাজিছে
হয় হয় তোৰ কঁঠাল কঁঠাল লাগিলে নেকি গছত?
এই কথা মান খায়ে শেষ কৰিলেচোন মানুহে। মে কিছু উম কঁঠাল কুটি এনেকে ভাজিছে
হয়।
তাৰপিছত দালিটো দিছে বাৰু
হয়
দালি দিলে খাই ভাল লাগে। দাৰি তাৰ পিছত হেৰি কৰিছে ভাত কেৰেলা ধুনীয়াকে ভাজিছে।
হয়।
ভাতকেৰেলা ভে ঘৰৰ ভেন্দি ভাতকেৰেলা ভাজিছে আৰু। তাৰ চালাদ আছে চালাদ মানে তিয়ঁহ চালাদ। বাৰু হৈ গৈছে।
অ হয়য়ে য চব মানে ঘৰৰে আজি আৰু কঠালো চাগে ঘৰ কঠালো ঘৰৰে বা তেনেহঁলে আজি একদম খানাটো মানে আজি মানে গপছ আছে আৰু। অ অ অ এই তোমাৰ হেৰি পোৱা নাই নয়। হেৰি খোৱা নে নোখোৱা । এই তোমাৰ কঁঠালৰ গুটি যে তোমাৰ এনেকে বইল কৰি পেললে যে তোমাৰ পিটিকা কৰে যে।
অ এই মানে বইল ক কঠাল গুটি যদি বইল। কৰি দিয়া পানীত যদি দি দিয়া। উম অটও নাপাওঁ অসুবিধা। প পাওঁ মই
অ পুৰি পেলাইও খাই ভাল লাগে কিন্তু দেই। পুৰি পেলাই মানে বহুত ধুনীয়া সোৱাদ এটা হয়।
অ পুৰিলে মানে হেৰি হৈ যায় অ পুৰি আঙুঠাত যে পুৰে যে। আঙুঠাত পুৰে। কিন্তু চবতছে বেছি ভাল লাগে হেৰি। টো এই ভা শুকান কে যে এনেই বাকলি সতি যে কেৰাহিত ভাজি থাকে পাইছানে।
অ পাইছোঁ পাইছোঁ।
অ সেই টো ভাজে খাই মানে এইটো এ পুৰিলে তুমি মানে কি জানা বেছি যদি জুই হৈ যায়। কঠাঁল গুটি কিটা পুৰাও যাই যাবাচোন।
অ হয় তোমাৰ মানে কম জুই তুমি সিটো নিজে হেৰি কৰিব লাগিব আও।
অ এম চাৰি ঘণ্টা কিছুমান মানে নিশিজেও কিছুমান বেছিকে ফুটি ধপকে ফুটি পেলাই নাইকিয়াও হৈ যায়। তুমি যদি দিছা বিশটা তুমি পাবা আ পোন্ধৰটা মান হে দেই মই সেনেকুৱা নিচিনা হয় মানে যিমানে কম জুই নহওঁক।
অ।
ইনো যদি। তুমি ভাজা লোকচান নহয় তোমাৰ। ভাজি দিলে ভাল হয়, শুকানে শুকানে কেৰাহীটো যে ভাজি থাকে।।
হয়।
খাই তাৰ পিছত বাকল টো অতৰাবও ভাল হয়। অ বৰ ভাল পাওঁ পা পানিয়ীয়া ভাত। এয়া কঠেয়া কঁঠাল গুটি।
হয়! মোৰ ভাল লাগে বৰ। অ হোৱাটো নাই। একদম কঁঠাল গুটি হ'লে মই তোমাৰ, এক কাঁহী, দুই কাঁহী ভাত খাই দিম।
অ আৰু যে সেই তুমি ভাল পোৱা নে কঠাল গুতিত যে এনেকে। আধা খুন্দা নিচিনা কৰি পেলাই যে টেঙা দি পেলাই যে মাছ বনায়।
অ ভাল লাগে ভাল লাগে অ।
তেঙা দিয়াবোৰ।
উ অ আৰু তোমাৰ মই চবতকে বেছি ভাল পাওঁ তোমাৰ এইটো। কঁঠাল গুটি তোমাৰ পুৰি ল'ব লাগে।
অহ।
তোমাৰ এনে কেঁচা পিঁয়াজ চিয়াজ দি পেলাই তোমাৰ ৰেডঅ তোমাৰ মানে এটা হেৰি কৰি মানে এ আলু যেনেকে। পিতিকা কৰে তেনেকে। পিতিকি তাৰ ল অকণমান নেমু চেপি দিয়া তুমি একদম তুমি কি একোৱে সেইখিনি হ'লে মানে একোৱে নালাগে তোমাক ।
অ মই আকৌ বেছিকে ভাল পাওঁ এই শুকান ক যে ভাজি এ পুৰিলে বা ভাজিলে আৰু অ ভাজি পেলাই ধুনীয়াকে লি চাকলি অতৰাই দি। নিমখ তেল সৰহ । কে সানি কেঁচা জলকীয়া এটা, তাত সানি দিব লাগে তাৰপিছত তুমি সেই নিমখ খিনি সেইটো নিমখ আৰু তেল খাই বৰ ভাল লাগে দেই মোৰ সেই নিমখ খিনি আৰু তেল তেল খিনি খিনি লগাই লগাই খাই এ জল কেখিনিৰ লগত খাই বৰ ভাল লাগে। পানী দেব ।
হয় হয় ।
মই বৰ ভাল পাওঁ এইটো খাই।
বহুত ভাল লাগে আক।
কঠালটোতে মোক এনেকুৱাত পাঁচটা ছয়টা কঠালগুটিত নহয়গৈ ।
উম ।
ডাঙৰ ডাঙৰ কঠালগুটি কেইটা দেই ।
কঁঠাল অ কঁঠাল তোমাৰটো কঁঠালেই তোমাৰ আৰু তোমাৰ কি জানানে বস্তু এটা। এতিয়া কঠাল গছ টোতো কেনেকুৱা জানানে কঁঠালত তোমাৰ চোৱা কঠালত কিবাজানো পেলনি যায় জানো?
নাযায় বাকলটোৰ মতে যায় বাকলিটো।
গৰু এ খাই।
এই সৰু সৰু খিনি নাখায় নহয়।
ই আমাৰ গৰুক সেয়া কাটি কুটি দিলে খাই দিয়ে দেখোন। তোমাক গোটাকে দিলে নহ'ব। গোটাকে দিলে নহ'ব তুমি ধুনীয়াকে কাটি কুটি দিলে যদি সৰু সৰু পিচকে কাটি যদি দিয়া । উই একদম। পাৰিব।
অ না আমি আকৌ হেৰি এই এইবিলাক আঠা লাগি যে আঠা লাগি থাকে বৰ সেকানে অশান্তি লাগে।
এই আঠাটো নমাৰ আশাটো কাৰণে ভাবি লাগে ময়ো ম আমাৰ ঘৰত কথা চথা ৰানিলে
অ
মই নেকাটো নহয় মই মাইকে কওঁ।
অ মোক এ এনেই কিছুমান কথা চাবাচোন আমাক এ এজোপা কঁঠাল আছে মানে। আঠাটো কম থাকে। কিন্তু পাছফালে মানে পিছফালে এজোপা বাঁহৰ বাঁহৰ মাজত এজোপা কঁঠাল আছে। তুমি কাটিলে। এনেকুৱা আঠা ওলাব।
হয়
আগফালৰ কঁঠালজোপা ভাল আগফাল আগফালৰ কঁঠাল জোপা। পাল হাত ধুনীয়া হালধীয়া হালধীয়া মানে ফুট। তুমি দেখিলে মানে খাই ভাল লাগিব। একদম মানে কেনেকুৱা মিঠা। হালধীয়া হৈ থাকে। কিন্তু কব লগাৰ কথা কিছুমান এবছৰ যদি ভাল হয় এবছৰ সৰু সৰু এ হয় আ অকমান অকমান আমি গুটি কেইটা সেইকাৰণে আনো আৰু বেলেগ একো নাই
আমাৰো একেই আমাৰ কি হয়?
আমি আমিতো, এতিয়া ঘৰতে খাব পাইছোঁ।
হয়, আমাৰো একেই আমাৰ এতিয়া গছ নাই নহয়।
এই গছ দাল ৰুব লাগে, তোমালোকে কিয় ৰোৱা নাই নিজৰে ঘৰ আছে।
ৰুবা মানে কি জানা আমাৰ ইয়াত বহুত বাৰ ৰুইছো, আমি ডাঙৰো কৰিছো, গছ হৈছিলে, তোমাৰ এতিয়া আমি কঁঠাল খাই আমি বেছি থাকিব পাৰিলোহেতেন জানানে।
অ কিবা হ'ল মানে?
অ এই, তোমাৰ বাইচত যে তোমাৰ বানপানী আহিছিলে যে
অ, অ তেতিয়া মৰি
তেতিয়া, তেতিয়া মৰি গ'ল, বহুত ডাঙৰ গছ আছিলে মানে চবে আশা কৰিছিলে, কঠাল খাব পাম, কঠাল খাব পাম, ৰাতি গৈ সেইয়াহে হ'ল। মানে কঠাল গছো, কি জানা কঠাল গছ তুমি জানানে? অলপমান, যদি তুমি অলপ অলপমান যদি গুৰিত যদি পানী জমা হ'ল, নহ'লে তুমি যদি পানী যদি, অলপমান যদি সিহঁতে যদি পালে
অ কিয়, আমাৰচোন, আমাৰচোন চব আগফালে, পাছফালে চোন পানী হৈ থাকে। এতিয়া বৰষুণৰ দিন যে, বাৰি বাৰিষা দিনত যে বাৰিষা দিনত পথাৰ খেতিয়ক সমান হৈ যায় ন বাহতলী বিলাকত, মানে অলপ পানী বিলাক চব মানে থাকে ন আৰু বাইছত পানী হ'লে আমাৰ পাছফালেও টো আছিলে, আৰু আগফালে কঠালজোপাতো প্ৰত্যেকবাৰেই ভিজে।
হয়। এ নহ নহয়, অ আমাৰতো সৰু পুলি আছিলে ন মানে সৰু পুলিও নহয় তোমাৰ লাগিলে হেতেন এই আৰু দুই, তিনি বছৰ পিছত
অ, এ তেওঁ মানে আমাৰ, আমাৰ, আমাৰ এজোপা মানে আমাৰ আগফালে যোনজোপা মানে এজোপা আছে সেইজোপা হ'ল হেৰি অ, নদী মানে ৰাস্তাৰ কাষতে আছে ন, আমাৰ মথাউৰি কাষতে হয়, পানী বেছি হয় মানে সি সৰু পায় পানীতো পায়ে আছে। আজি যিমান বছৰ ৰ ৰোৱা গৈছে তাক বা নিজে হৈছে যে যিমান বছৰ বা সিমান বছৰ বা সি পানী পায়ে আছে
অ
যোৱা নাই সি এতিয এতিয়াহে লাগা হৈছে ডাঙৰ নহয় সৰু এটা পুলি মানুহে মানে ইয়াক আগফালে আগফালে হোৱা কাৰণে এ হেৰি কয় চাপৰ যে গছজোপা
হয়
ছাগলী গৰু কাৰণে কাটি কাটি লৈ লৈ যায় বাৰিষাত লাগে যে পাত বিলাকত গছ ছাগলী গৰু গাত খাই অ চাপৰ কাৰণে আমাৰ সেইখিনতে চাপ অ সেইকাৰণে মানে গছজোপা ডাঙৰেই হ'ব পৰা নাই
অ ঠিক আছে পাত পাত পাতবোৰ কাটিব নিদিবা পাতবোৰ কাটিলে মানে লাগন টো বেয়া হব নহ'লে
এই মানুহক কিমান ৰাখিবা তুমি এ পিছফালে থাকিব ঘৰৰ ভিতৰত থাকিবা মনে মনে ডাল একেবাই গছ গছ ওপৰত উঠি ডাঙৰ ডাঙৰ ডাল কাটিলৈ গুচি যাব এবাৰ মায়ে কাটি‌ থাকোতে পালেহি নহয় কলে আৰু তেনেকে আধা কাপ হলে ডালটো তাৰপিছতে বান্দৰ এটা উঠি পেলাই ডালটোত বান্দৰটো পৰি থাকিল দালটো কাটি থৈছিল যে
হয়
বান্দৰটো পৰি থাকিলে আৰু দালটো পৰি থাকিলে আমাৰ ছাগলী আছিল ত ছাগলীয়ে খালে সি ও পৰি থাকিল নহয় বেচেৰা
তোমাৰ কি জানা একে মানে কঠাল গছ মানে আমাৰ মানে মহাবিদ্যয়ালয়ত দেই
অ
বুজিছানে? আমাৰ মহাবিদ্যালয়ত‌‌ মানে। যাওঁতে সময়ত মানে বিয় ভিতৰত আও আমাৰ বিদ্যালয়ৰ ভিতৰত তোমাৰ এনেকুৱা ডাঙৰ তোমাৰ হেৰি এখন আছে। নহয় তোমাৰ এটা। এতিয়া মানে এখন শিল এখন আছে দেই। তোমাৰ ফিলখনৰ তোমাৰ চাইডতে তোমাৰ চাৰহঁতে গাড়ী চাৰী ৰখাই থৈ দিয়ে তাতে মানে কঠাল গছ এজোপা আছে। কঁঠাল গছজোপাত‌ তোমাৰ গা-গছডাল তোমাৰ মোটামুটি তোমাৰ এ এনেকুৱা মানে বেছি মোটাও নহয় দেই অলপমান হৈছে আৰু। কিন্তু, অ, অ এখন কি হ'ব তোমাৰ কপাল যে এনেকুৱা লাগিছে তোমাৰ একে তলৰ পৰা কঁঠাল লাগে বুইছানে।
অ সেই সেনেকুৱা জাত বিলাক আনিব লাগে বুজিছা। মানে পাৰিলে পৰাপক্ষত সেনেকোৱা জাতবিলাক আনি পেলাই ৰুব লাগে। কিছুমান কিছুমান জাত। তাৰ মানে বহুত ওখ হয় আমাৰ পাছফালে কেইজোপা মান আছে। এই লাগনটো মানে একে ওপৰতহে লাগে গ'ই। থোপাথোপি কে ইমান ওপৰত। মানে এজোপা নাই। নাৰিকল গছতকেও ওখ হয়। ইমান ওখ কিন্তু। কিছুমান মানে মই মোবাইলত দেখিছো আৰু কিছুমানৰ ঘৰতো দেখিছো।
হয়।
তোমাৰ তলত মাটিত মাটিত মাটিৰ পৰা বেছি লাগে ওপৰত কম কে লাগে। ওপৰত নালাগে গৈ। দালিত উম দালিত নালাগে গা গছ দালত লাগে। গা গছডাল যিমানডাল। সেইবিলাক জাত আনিব লাগে।
তোমাৰ কঁঠালজোপা যে এনেকুৱা লাগিছে মই সদায় গৈ পেলাই াধ তেনেকে মানে কলেজলৈ যোৱা মানে। বিদ্যালয়লৈ যাওঁতে আহোতে মই টকিয়াই থৈ আহোঁ গছডাল।
অ, নাই পাই আপোনি যদি পাই তেনেকে তেনেকুৱা এটা কঠাল লৈ যাব লাগে।
এই কেনেকে নিবা সেই আমাৰ মানে যোনটো সিটাই আছে ন কলেজ যাব সি কি কৰে মানুহজনে কি কৰে তাতে থাকে এতিয়া তেখেতে কি কৰে তেখেতে চিঙি চিঙি চিঙি চিঙি চিঙি লৈ যায় নহলে চাহঁতেও চাগে লৈ যায় মোৰ সন্দেহ হৈছে মানে কঠাঁল কেইটা তোমাৰ সি মই মানে এটা দেখি থাকিলো দেই মই সদায় মানে আহোতে যাওঁতে মই সেইটো লাৰি লাৰি থৈ আহো ভাবিছো এদিন মই আহি পেলাই লৈ যাম কিন্তু এও আছে বাৰু এতিয়া ওপৰত আছে কেইটামান
এই এতিয়া কুমলীয়া হৈ আছে চাগে কিছুমান কুমলীয়া হৈ থাকে
সৰু হৈ আছিল
উম
কিন্তু মই চকীদাৰ মানুহজন খুৰা এজনক মই এ লগ পালে কম খুৰা এটা ময়ো লৈ যাম বুলি তেনেকে ক'ব লাগিব বাৰু
অ ক'ব লাগে মানে এনেকুৱা জাতটো হত লাগে মই উ মানে ভাল সেইকিলাহত এজোপা হলেই হয়